হেল্ল'
হেল্ল'
হেল্ল' শুনিছনে?
হেল্ল' ল্ল'
শুনিছ শুনিছনে হেল্ল'
হেল্ল'
শুনিছনে শুনিছনে হেল্ল' শুনিছনে অ চাউণ টো ইমান কম আহিছে নুশুনিয়ে মই বাহিৰৰ পৰা কথা পাতি আছো তথাপিতো শুনা নাই শুনিছ নে এতিয়া
অ এতিয়া শুনিছো
অ তাকে চিনেমা চালি নেকি
নাই চোৱা
চিনেমা চালি নিকি
নাই চোৱা
অ এনে চাম বুলি কৈছিলি যে চালো
কৈছিলো কিন্তু নগলো নগলোৱে এইবাৰ তালে
অ এ দেৰি হোৱাৰ কাৰণে নগ'লি নে কি
ভাল দেৰি হোৱা কাৰণেও নগলো ইয়াতো গোটেইবোৰ মানুহ আছে
অ অ অই তুচিয়াকে যাও বুলি ক'লে যে তাৰ পিছত সেইকাৰণে গ'লো কালিলে আকৌ সময় নাপাম যাবলৈ আলহী আহিব সেইটো কাৰণে ঘৰলৈ ফোন কৰিছিলি নেকি
কৰিছিলো কৰিছিলো
অ পালি মামীক পালি
পালো পালো
বাবু দা
বাবুদালৈ কৰাই নাই আজি
অ অ ঠিকে আছে উম তাৰপিছত ই ভাত খালে নে নাই দুপৰীয়া যে গৈছিলে পেহীয়েক হতৰ ঘৰলে
খালে খালে ভাত তাতে খাই আহিলে উম
তয়ো গৈছিলি নে
মও গৈছিলোঁ
অঁ অঁ ঠিকে আছে সকাম গ'ল সিহঁতৰ
সকাম গল আকৌ পাঁচ তাৰিখে বাৰ্থডে আছে
কাৰ ছোৱালীজনীৰ বাৰ্থডে নেকি
লৰা ৰে অ
এবছৰ হ'ব ন জুনৰ পাছ তাৰিখ
উম
অ অ হ'লেই এবছৰ ন উম উ নিজৰ বিলাকো দেৰি দেৰি লাগে হে বেলেগতো আও সোনকাল সোনকাল লাগে।
নাহে হয় কিন্তু মই আকৌ ইহঁতৰ দিন বিলাক কিবা সোনকালে যোৱাৰ নিচ
অঁ ইহঁততে তুচি হঁতৰ লগত বেছি দেৰি- দেৰি লাগিছিল না?
উম।
উম। ইহঁটো সিহতে প্ৰথম যে আচলতে আছিলে। সেইটো কা, সেইটো কাৰণে। উম, না মনজিত শুলে নেকি?
শুলে টোপনি গ'ল।
উম, দুপৰীয়া ফোন কৰিছিলোঁ, নধৰিলে।
জানো এই ফাৰ্মত থাকিলে, মোবাইলটো চাগে চাৰ্জে দি থৈ দিছিলে।
ফাৰ্মত পোৱালী আহিব নেকি?
পোৱালী আহিব পৰহিলে আহিব। পৰহি পৰহিলে।
পৰহিলৈ, দিনত না ৰাতি?
হুম, ৰাতিপোৱা আহিল।
অঁ- অঁ অঁ তাকে‌ গা
উম।
তাকে ভাত, কি বনালি?
ভাত, তোৰ এ হেৰি কণী আলু দ'ম বনালো।
উম।
ত' বেঙেনা ফ্ৰাই কৰিলোঁ।
আজ- আজি চুশী গানকেইটাও ভাল হৈছিলে।
ভাল হৈছিলে ন?
উম- উম, জাজে ভাল পাইছে, কিন্তু কাইলে কো আছে নহয়, পৰহিলৈকো আছে, এনেই ভাল পাইছে জাজে। ভাল হৈছে বুলি কৈছে।
অঁ,
কি এ
এ পোৱা নোপোৱটো ডাঙৰ কথা নহয়। জাজৰ কমেণ্টটো ভাল হ'লে হ'ল হয় নাই?
অঁ, সেইটোৱে-সেইটোৱে পোৱটো ইমান না মেটাৰ নহ'ব।
কাৰণ ইমান মানুহৰ আগত সেইটো কথা নহয়। ইমান মানুহৰ আগত ভালকে এসাৰ কোৱাটোহে, ডাঙৰ কথা। ছাউন আহি আছে, ছাউন আহি আছে।
তুমি ৰেডিঅ' আৰ্টিষ্টৰ কাৰণে ভাল হ'ব। তেনেকে বুলি কৈছে। উম
তাৰপিছতে এইটো কি বুলি কয়, এওঁ যাওঁ বুলি কৈছিলে। তঁহত তালে মইহে বোলো একেবাৰে যাম। এনেকে বুলি
আহিব দিবি
উম, প তাকে প্ৰগ্ৰাম যদি হয় হয় তেনেহ'লে যাব। প্ৰগ্ৰাম যদি নহয়, তেনেহ'লে উম।
আহিবি।
লোক আছে দে, উম, হ'ব নেকি?
হম! হম!
হ'ব নেকি?
নাই-নাই, হোৱা নাই।
অহ', অহ' ঠিকে আছে। ইহঁত কিতাকো লৈ আহিছিলনে? বিনীতা আহোতে।
লৈ গৈছিলোঁ।
অহ', উম' কিবা দিলি নেকি উম, কিবা দিলি?
অহ, ল'ৰাটোক খেলা দি কিবা এটা দিলোঁ, ছোৱালীজনীৰ পাৰ্চ এটা দিলোঁ আৰু।
উম। আজি আম এগালমান পাৰিলে আৰু। তাৰপিছত আমৰ গুটিটো টান হৈ গ'ল নহয় বহুত। তাৰপৰা আচাৰ বনাম বুলি কাটিবই ল'লে, হাতকে কষ্ট পাই গৈছ তথাপিতো এচৰিয়া কাটি নিমখ দি থৈ দিছোঁ। তাৰপিছত অলপ জ্বলা মিঠাকে বনাম, তাকে আৰু অলপ কৰিব লাগিব আছেই আম অহ, কাটে কাটিব নোৱাৰা হৈ গ'ল গুটিটো ডাঠ হৈ গ'ল মানে। এতিয়া একে কাটিবলৈ বহুত কষ্ট হৈছে, ছাইডটো টান হৈ গৈছে।
উম, এই দা দি ঘপিয়াই ঘপিয়াই দিবি।
অহ, সেই এইখন নোৱাৰিয়ে নহয় তেনেকে ইমান হেৰি কৰি থাকিবলৈ, মেহনত কৰি থাকিবলৈ। তেন তেনেকৈ বোলো অলপ কৰো। তাৰপিছতে সেয়া, তথাপিত এচৰিয়াত থৈ দিছোঁ। কি হয় নিমখখন দি, আকৌ বতৰটো ভালে থাকিলেই হ'ল আৰু। নহ'লে আকৌ বেয়া হৈ যায় যে আমৰ আচাৰ।
অহ। খাব নোৱাৰি।
অহ, লৈ যাম দে, উম লৈ যাম দে। উম। উম। অহ, দে।
উম', হম'। উম।
উম।
জলটেঙা মিঠাটো বনাই লাম, টেঙা মিঠা লৈ আহিলে।
অহ।
অহ, তাকে টেঙা এইটো জ্বলাটো প্ৰথম বনাব লৈছো, টেঙা মিঠাটো বনাম ধুই কৰি থৈ দিছোঁ।
আন এটাও খাবলৈ এবাৰ তহঁতৰ তাত।
অহ, ইমান আম আছিলে এইবাৰ লাগিছে।
উম', উম'।
আকৌ ৰ'ল আমকেইট এনেই আকৌ বতাহত সৰি সৰি যায়।
উম।
এইবাৰ আকৌ আমকেইটা ৰ'ল যেনিবা। এইটো গাটো বেয়া নোহোৱাত ইমান প্ৰব্লেম নাই। গাটোতো বেছি বেয়া হৈ গ'লে তিন চাৰিদিন গুচি গ'ল। মন্দিৰিত অহাৰ পিছৰ পৰা তাৰ গা বে টো গা বেয়া, আকৌ ল'ৰাটোৰ গা টো বেয়া হলে বেয়া লাগে ন, উলিয়াই নিনবলৈ ভয় লাগে।
উলিয়াই নিবলৈ ভয় লাগে নহয়।
অঁ, যিহেতু কিতা খাই আছোঁ বাও।
উম।
টেবলেট কেইটা খাই আছো, নাই নাই নাই আছোঁ।
উম উম উম।
সেইটোৱে।
দে।
অহ।
হ'ব নে? হ'ব দে। উম উম।